কি কৰি আছা
এনেই আছো অলপ বাহিৰলৈ ওলাই আহিছিলো তুমি
অ মই এনে বহি আছো দিয়া চাহ খাই আছো দিয়া
হয় নেকি অ মই চাহ নহয় ৰুটিয়ে খালো নাস্তাই কৰিলো
অহ আচ্ছা ৰাতিপুৱা চাহ নোখোৱা নেকি
অ মৰ্ণিং তেনেকুৱা চাহ খোৱা নহয় অ
অ অ উম অ অ নহয় মইত ৰাত ৰাতিপুৱা চাহ খাওঁ দিয়া
উম
অহ ৰাতিপুৱা মানে এতিয়া দে দেৰি হৈ গ'ল মানে মই ৰাতিপুৱাই উঠিছো সাতটা মানত সাতটাত উঠি কিনে কাম চাম কৰিলো ন কাম চাম শেষ কৰাৰ পিছত তেতিয়াই খাই আছো মানে টাইমে পোৱা নাই ন তেতিয়াৰ পৰা বিজি আছিলো
অ অ অ চাহৰ লগত কি খালা
চাহৰ লগত এতিয়া এই বিস্কুট খাই আছো তোমাৰ এই বেগ গৰ বিস্কুট থাকে ন সেইটো খাই আছো উম উম ভাল লাগে এটো খাই কিনা তোমাক ভাল লাগে নে
উম তোমাক কিহৰ বিস্কুট ভাল লাগে বেকাৰীৰ বিস্কুট ভাল লাগে নে নে যিটো আহে যে কোম্পানীৰ পৰা
নহয় মোৰ সেইটো ভাল নালাগে মোৰ বেকাৰীয়ে ভাল মই বেকাৰীয়ে খাওঁ তোমাৰ মানে মই মানে তোমাৰ বিস্কুট বিলাক বৰ টেষ্টি লাগে খোৱাতে আৰু বাদাম চাদামৰ থাকে ন।
অলপ সোৱাদটো বেলেগ থাকে অ নেচাৰেল আৰু তোমাৰ মই বিস্কুটৰ ভিতৰত বেছিকৈ ভাল লগা বিস্কুটটো মোক নিউট্ৰ চইচ বুলি থাকে নহয়
অ নিউট্ৰ চইচ ভাল লাগে নেকি তোমাক? অ মোক মোৰ ইমান ভাল নালাগে নিউতৰি ছইছ তোমাৰ? এটা আছিল মই খাইছিলো এ কিবা এ অ তোমাৰ কি উম কিবা বাৰ বাৰ নে কিবা এটা বি হয় এইটো বৰ ভাল লাগে মোক উম কিবা হয় এইটো অ অ মালকিস্ত বৰ ভাল লাগে এইটোও ভাল লাগে মোক মই সেইটো খোৱা নাই এবাৰ দুবাৰ খাইছো। ভাল লাগে তোমাৰ এইটো বহুত দাম থাকে ন।
বেছি দাম নহয় তোমাৰ ছিক্সটি নেকি। কৰে মালকিস্ত দুটা তোমাৰ থাকে এটা চকলেট থাকে এটা তোমাৰ চিজ থাকে। এটা পিংক কালাৰৰ এটা। কোনটো বেছি ভাল লাগে চিজতটো ভাল লাগে ন চকলেটটো?
মোক চিজ ভাল লাগে বেছিকে। তোমাক?
মই মালকীজ সিমান ভাল নাপাওঁ মোৰ বহুত মিঠা থাকে ন? সেইকাৰণে ভাল নালাগে মালিক।
অ অ নহয় মোক বৰ টেষ্টি লাগে তোমাৰ এই বাটাৰ থাকে ন মই বাটাৰ বৰ ভাল পাওঁ হয়।
বেছ থাকৱা আৰু তোমাৰ এইটো বেচকেৰি বিস্কুটবোৰৰো অলপ টেষ্টটো বাতাৰৰ থকে।
উম উম হয় আৰু বৰ টেষ্টি লাগে তোমাৰ এই বেকাৰীৰ বিস্কুত কুকিজ খাই পাইছনে কুকিৰ, বৰ দেখিলে ইমান খাই
অ' আগতে মানে ডেইলি এটা দুটা কুকিজ খালে মানে পেট ভৰি যায়। তেনেকুৱা, আজিকালিতো সৰু হৈছে এই কুকিছ।
উম, কুকিজ সৰু হৈছে। উম, বহুত টেষ্টি লাগে তোমাৰ বেকাৰী মই আগতে এটো খাইছিলো তোমাৰ এই কেক আছিল এটা। চেনী এই তোমাৰ মিঠাই মিঠা মানে হোৱাইট কালাৰ তোমাৰ ক্ৰীম যে থাকে। সেইটো যে কেক থাকে যেনেকুৱা ডাঙৰ কে। সেইটো খাইছিলো বৰ টেষ্টি লাগিছিল আগতে ইমান খাইছিলো।
হয় নেকি, অ' সেইটোতো মই খাইছিলোঁ, বেকাৰীৰ মই বেকাৰী খাওঁ কিন্তু মনত নাই।
নহয়, এটা যে ক্সিম থাকে যে এ
মাজত অ', বন বনত যে চাই বন পিছ কৰি গে চাইডে চাইডে ক্ৰীম লগাই অ', আগৰটো ভাল লাগিছিলে আগতে মানে এটা বাটাৰৰ সেইটো ফ্লেভাৰ আছিলে। এতিয়া মানে চেনি চেনি লাগে।
উম, উম চেনী চেনী, নহয় তোমাৰ এই আগৰ পৰাই সেনেকুৱা লাগে। কিন্তু মানে এতিয়া অলপ ভাল নালাগে। ত মই আগতে বহুত খাইছিলো।
বহুত চফ্ট থাকে ন?
উম, হয় চফ্ট থাকে। তোমাৰ উম, আগতে তোমাৰ দহ টকাতে পাইছিলে এতিয়াতো পোন্ধৰ বিশ টকা হল লাগে, দাম বাঢ়িছে এতিয়া। অ', আগতে মই সদায় স্কুল যাওতে সেই সেটোয়ে খাইছিলো মানে এইটো খালে পেট ভৰি গৈছিলে ডাঙৰ আছিল ন।
অ তিন টকা লৈছিলে তেতিয়া মই খাওঁতে তেতিয়া তিন টকা লৈছিলে। তিন টকাত দিছিলে তিন টকা আৰু চবজি চবজি পেতিছ দুই টা আৰু তাৰপিছত তোমাৰ আহ এইটো চব পেতিছৰ দাম তিন টকা দুই,
ইমান কমত যে।
অ তেতিয়া মানে সৰু টাইমত সৰু আছিলো যে ফাইভ মানত আছিলো।
আচ্ছা সেইকাৰণে হেৰি অ সেইকাৰণে তোমাৰ আৰু এ, এইটো খাইছিলানে এটা যে তোমাৰ অ এটা যে বিস্কুট থাকে বাদাম থাকে ওপৰৰ পৰা।
বাদাম বাদাম বিস্কুট থাকে অ কোনটো বা বিস্কুট বা তুমি ক'লা।
এ ওপৰৰ পৰা ইমান বাদাম চাদাম দি দিয়ে যে ইমান খুৱতে টেষ্টি লাগে সেইটো খুৱতে এ তোমাৰ গাখীৰ, চাহৰ লগত খাবা ইমান টেষ্টী
অ অ খাইছিলো এইটো বেকাৰী দ নত,
উম উম হয় বেকাৰী হয় তোমাৰ। আৰু এটা নাৰিকল থাকাও থাকাও যে নাৰিকল থাকা বিস্কুট খাইছে নে।
ককনাট ককনাট
ককনাট বুলি থাকে ন অ খাইছো এইটোও খাইছো আৰু এটা দুধ বুলি বিস্কুট আছে। লে সেইটো খাইছা নে।
দুধ বুলি অ অ খাইছিলো। উম উম‌ উম এই মোক পতঞ্জলিৰ ইমান ভাল নালাগে। তোমাৰ এই পতঞ্জলিৰ মেগিও থাকে ন সেইটো ভাল নালাগে তোমাৰ আটাৰ থাকে সেইটো।
হয় নেকি। আটাৰ মেগী-আটাৰ মগী এই ইমান ভাল ভালেই হয়।
মোক ভাল নালাগে কিবা, তোমাৰ এনেই চাইনিজ মেগী বোৰ ভাল লাগে আৰু এইটো পতঞ্জলিৰ মেগী ভাল নালাগে, পতঞ্জলিৰ মেগী ভাল হয় যে মানে মেগী আৰু পতাঞ্জলিৰ যিকোনো বস্তু ভালে আছে তোমাৰ খোৱাতে ন' তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় কিন্তু মানে এনেই তোমাৰ এই ভাল নালাগে খোৱাতে মানে তেনেকে আমি খাই থাকো ন' বেছিতো আমি এই চাইনিজ বস্তুৱে খাওঁ ন' সেইকাৰণে আমাৰ সেইটোৱে মানে
উম আৰু তোমাৰ আজিকালি তোমাৰ অৰ্গেনিক ওলাইছে, অৰ্গেনিক বিস্কুট, অৰ্গেনিক আটা, অৰ্গেনিক তেল মানে অৰ্গেনিক বোলে, এইটো দাম বেছিয়ে। বহুত দাম। সেইদিনা মই এটা অৰ্গেনিক চিপছ খালোঁ ফিফটি ৰুপিচত ইমান টেষ্টি পোৱা নাই।
কিহৰ হয় এইটো কি কলৰ বনাইছিলে নেকি?
অ'-অ' বানানা চিপছ অ' তুমি ঠিকেই ক'লা কলৰ।
উম-উম, ময়ো খাইছিলোঁ এইটো কলৰটো, তোমাৰ ভালে লাগে ইমান মানে ভাল নালাগে আৰু এই মানে যাৰ গেছ গেষ্ট্ৰিক হৈ যায় ন' য যাৰ গেষ্ট্ৰিক হৈ যায় নাখায় সেনেকুৱা জলা মলা চিপছ সেই কাৰণে সিহঁতৰ কাৰণে ভাল হয় এইটো অৰ্গেনিকটো। আৰু আমিতো বেছি চাট পাতা মইতো বেছি চাট পাতা খাই ভাল পাওঁ ন' সেই সেইকাৰণে মই সেই মই কুৰকুৰে আৰু কিবা কিবি মই এনে চিপছবোৰ সেইবোৰ সেই বোৰে খাওঁ আৰু তোমাৰ অৰ্গেনিকটো খাই ভাল নাপাওঁ। অৰ্গেনিক তোমাৰ কি-কি থাকে তোমাৰ কলৰ থাকে আৰু চবজি বিলাকৰ থাকে তোমাৰ ভেন্দি চেন্দি কিবা কিবি আলু থাকে
হয়-হয়, তুমি ঠিকেই কলা অৰ্গেনিক মানে তোমাৰ কি কম মানে অৰ্গেনিক নামেই দিছে চব বস্তুটো অৰ্গেনিকেই হয় ন'। এইটো মিলত আৰু দাম বেছি হয় কাৰণে।
উম, উম, ভাল নালাগে সেনেকুৱা খাই। তুমি তোমাক কি ভাল লাগে মানে অল অ'ৰ্গেনিক ভাল লাগে নে তোমাৰ এনে কোম্পানীৰ হেনেকুৱা ভাল লাগে?
অ'ৰ্গেনিক এনে ভাল নাপাওঁক মই।
অ', তুমি মানে কি ব্ৰেণ্ডৰ বেছিকে ইউজ কৰা?
তেনেকুৱাতে যেনেকা অহ, তেলৰ হ'লে অনুপম আনো। আৰু আ, আ, যেনেকুৱা বিস্কুট চিস্কুট হ'লে নিউট্ৰজইচ এইবোৰ আনো। আনা যায় আৰু দা দালচেনিটো আমি খুলাকে কিনি আনো। এনেকুৱাই তোমালোকে কিহৰ ব্ৰেড ইউজ
আমি সেনেকুৱা ব্ৰেইন বুলি নহয় আমি তেই ইউজ কৰোঁ আমাৰ এটা মানে মোৰ মায়ে এটা মানে আৰ চি এমত জইন কৰিছে। সেইটো আইচ ক্ৰীমৰ খাম খাওঁ আমি মান আৰ চি এমৰে বস্তুবোৰ খাওঁ উম, সেইটো ভাল লাগে তোমাৰ তেল বোৰো ভাল লাগে পিয়'ৰ থাকে আৰু তোমাৰ সেইটো কলগেটো ইউজ কৰোঁ আমি কলগেট ইউজ কৰোঁ কলগেট বৰ ভাল থাকে আৰুটো কলগেটটো। উম, সেইটোৰে আমি ক্ৰীম কলগেট মানে বহুত বস্তু ঘৰত বহুতেই বস্তু মানে সেইটো আৰ চি এমৰ পৰাই আনো। উম, আৰু পতাঞ্জলি আগতে পত পাতঞ্জলি ইউজ কৰিছিলো কিন্তু পাতঞ্জলি তোমাৰ অলপ এইটো লাগে আৰু ভাল নালাগে পতঞ্জলিৰ সোৱাদ
আজিকালি মানে পতঞ্জলি ন' ইউজ নকৰা হ'লা।
উম, উম, আজিকালি এতিয়াতো মানে এ আৰ চি এমৰ পৰাই আনো।
হা?
বস্তু বিলাক এতিয়া আৰ চি এমৰ পৰাই আনো। দালি, চাউল মানে দাল আৰু তোমাৰ কিবা-কিবি খোৱা বস্তু।
অ', তোমাৰ আৰ চি এমৰ বস্তুবোৰতো ঘৰতে আনি দি দিয়ে যায় ন দি যায়?
অ', দিওঁ যায়। তোমাৰ যাই কিনে আমি লওঁ, সেনেকুৱা নহয় যে দি যায়। দিয়ে আৰু যাৰ ঘৰৰ দূৰ-দূৰ আছে। আমিতো যাই কিনে লওঁ।
নেকি? তাৰে দাম বোৰ বেছি ন কম? ঠিকে আছে মানে।
দাম বোৰ আই চি এমৰ তোমাৰ বস্তু বোৰ বহুত কম আছে।
হয় নকি? অ'।
কমতে পাবা। যেনে আৰু তোমাৰ মানে ডিছকাউন্ত হ'ব মানে। তুমি যি বস্তুত তাতে দাম লিখা সেইটো দামতকে আৰু কম আৰু কমাই দিয়ে আৰু সেনে কুৱা। উম, আৰু তোমাৰ এইটো পইচাটো তোমাৰ বেংক ত জমা হৈ থাকিব, সেনেকুৱা থাকে। মানে যিমান পইচা তোমাৰ তাৰ পৰা কাটিছে ন সেই টো বেংকত জমা হৈ থাকিব। তুমিয়ে পাবা হেনেকুৱা। মানে হেইটোৰে পৰা তুমি আকৌ বজাৰ ফ্ৰী কৰিব পাৰিবা ছমাহৰ পিছত সেনেকুৱা থাকে।
অ', ভালেই দেখোন চিষ্টেমটো। মানে আৰ চি এমত জইন হ'ব কাৰণে কি পইচা দিব লাগেনে তোমাৰ
নালাগে তোমাৰ, জইন দিব-জইন কৰাবৰ কাৰনে পইচা নালাগে, তোমাৰ এনেই জিন হ'ব পাৰা। তোমাৰ আই ডি-ছাই ডি খুলি দিয়ে, তাৰপিছত জইন কৰাই দিয়ে। সেইটোয়ে যে তুমি বজাৰ কৰি থাকিব লাগিব। মাহে-মাহে বজাৰ কৰিব লাগিবই, হেনেকুৱা।
মানে তাৰ পৰা মানে বস্তু
উম-উম হয় মানে মোৰ মা যেতিয়া জইন হৈছিল মানে মোৰ এটা আন্টিে জইন কৰা দিছিলে। আহ, তেওঁৱে তাৰপিছত মায়ে জইন হোৱাৰ কিছুমানে অ,, এইটো বজাৰ কৰিয়ে থাকিব লাগে তোমাৰ মাহে -মাহে সদায় বজাৰ মানে তোমাৰ হাজাৰ টকাটো বা বজাৰ কৰিবই লাগে মাহে-মাহে।
আৰ চি এম ৰ অ, মানে মাহে- মাহেটো বজাৰ মানে দেখ খাবই লাগে মানে তে
অহ অহ সেইটো কৰিবই লাগে তোমাৰ এইটো এটা কিবা থাকেই তোমাৰ এইটো উম। কিবা এটা লেভেল থাকে তোমাৰ এই কিবা কৰিলে তেতিয়াই মানে ফ্ৰি কৰিব পাৰিবা এ। মাহত ছয় মাহৰ পিছ। চৌ তোমাৰ ছয়মাহ কমপ্লিট হোৱাৰ পিছত এটা কৰিব পাৰি বাৰু ফ্ৰি।
অহ একবাৰ মানে ওৱান মান্থ ফ্ৰি পাৰি আৰু ভালে দেখোন চিষ্টেম বোৰ অহ।
উম উম সেইকাৰণে আমি সেইটোৰে খাওঁ বিস্কুটো খাওঁ তোমাৰ আৰ চি এমৰ বি। স্কুটবোৰ খাওঁ চিপছ খাওঁ। ভালে লাগে সোৱাতে উম তুমিও চাবা এবাৰ। ট্ৰাই কৰি চাবা দিয়া এনেও তুমি যাই কিনে ল'ব পাৰিবা সেইটো কথা নাই যে তুমি জইনে হ'ব লাগে তাতে যাই কিনে এনেও ল'ব পাৰা ভাল লাগে। উম, হয় অ, ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
দিয়া ঠিক আছে দিয়া ধন্যবাদ